অ হেল্ল' নাই দেই বিচনাতে পৰি আছো আৰু
বহুত গৰম ন'।
এই গৰম তামাম।
তুমি ক'ত ৰুমত থাকা নেকি?
ৰুমতে থাকো।
ৰুমত ফাটি যায় চাগে ন গৰমত।
উম,
গৰমত
গৰমত ফাটে কাৰেন্ট-চাৰেন্ট নাহিলে।
আজি কেনেকুৱা এতিয়া আজি কাৰেণ্ট আছে নাই।
কাৰেণ্টটোৰে যে নাই অহা দেই প্ৰব্লেম হৈ আছে এতিয়ালৈকে অহাই নাই।
অহাৰ চান্স আছে নে।
অহা চান্সটো কমেই দেখিছো আজি বতাহ বৰষুণ দিলে।
অঁ কেনেকুৱা বহুত বেছিকে দিলে নেকি?
তামাম দিলে তোমালোক ফালে।
আমাৰ ফালে অলপ আহিছিলে বটাহটো। বৰষুণতো অলপ কম আৰু।
অ' তাতে কাৰেণ্টটো কা
কাৰেণ্টটো বৰ্তমান নাই বাৰু কিন্তু আহিব যেন লাগিছে আৰু।
অ-অ এ গাঁও পিনে টো অলপ বৰষুণ হেৰি বতাহ দিলেই কাৰেন্টটো যায়ে গৈ।
সেইটোয়ে প্ৰব্লেম ন।
উম-উম,
আমাৰ কাৰেণ্ট হলে বিলটো হলে বৰ একদম ওপৰলৈকে উঠে।
উম-উম।
কিন্তু দিবলৈ হলে সিহঁতে নোৱাৰে ভালকে।
উম,
প্ৰতিখন গাঁৱতে এইটো সমস্যা আছে ন।
আছে-আছে গাঙৰ পৰিৱেশতটো এনেকুৱাই আৰু ক টিককে বতাহ থাক দিলেই মানে। আইনটো কাটি দিয়ে অ'
আৰু সেইফালে কাৰেণ্টৰ হেৰিটো কেনেকুৱা এইটো কি বুলি কয়। হেৰি যে কেবুল টো কেবুলৰ চিষ্টেমত থাকে যে প্লাষ্টিকৰ কেবুল নে কি থাকেটো।
এইটো আমাৰ ইয়াতো এপিনেতো। ঠিকেই বাৰু সেনেকেই ভালে থাকে বুলিিব লাগিব। অ কি বুলি ই যে ম পতে প্ৰব্লেম নাথাকে আৰু।
অ ইমান ইমান বেছি নাথাকে আগতেতো আৰু আছিলে চাগে।
উম-উম। আজিকালি গাঁৱৰ বি পিনেও কৈছে পায়। আজিকালি কাৰে হেৰিটো কৈছো কাৰেণ্টটো কেবুলৰে কৈছেপ গাঁৱৰ পিনেও।
অঁ ন সেইটো থাকিলে সিমান কাৰেণ্টৰ বত বৰষুণৰ সমস্যা নাথাকে মানে
উম, সেইটো হয় বাৰু।
আৰু এনেই গাঁওৰ ফালে মিটাৰ বক্সটো ইজ হৈছে ন ডিজি মিটো।
অ, ডিজিটেল মিটাৰ চবফালে কৰি দিছে আজিকালি। এনে বিলটো কেনেকে আহে বাৰু কাঁহ পিনে।
অহ আমাৰ ফালটো এইট পইন্ট ফাইভ নে কেনেকে লৈ চাগে পাৰ ইউনিট।
অ-অ সেই টাউনৰত পিনে হিচাপ নাই কিমান হৈ যায়গে।
আহঁ
উম-উম,
আচ্ছা, ত' বিলতটো অলপমান উঠিছে তেনেহলে।
অ', উঠে উঠে আৰু অ', বিলৰ কথাটো অভাড়ালি খাই।
অ', বাকী কা খোৱা বোৱা সেইবিলাক
অ', খোৱা বোৱাটো হ'ল বাৰু, তোমাৰ?
হ'ল হ'ল খাই বৈ এতিয়া। দ' এই লৈছো।
অ'।
কিহে খালে আজি হেনো? গাঁৱৰ পিধাটো আজিকালি পথাৰত মাছ চাছ ওলাইছে নহয়।
অ', হ'। আজি, আজি ঔটেঙা, ঔটেঙা চিনি পোৱা নহয়।
অ', অ', তেনেকে অ', চিনি পাওঁ। এ গৰমত মজা।
মজা ন'।
উম, গৰমত সেইবিলাকে খাব লাগে ত' মাছৰ জোল ঔটেঙা।
ইমান চিন্তা নাই। গাঁৱমি দামত লোকেল শাকটো পোৱা যায়।
অ'।
বাকীনো দিনটো আজি কিহে কৰিলা
আজিৰ দিনটো আজিৰ দিনটো ৰাতিপ পথাৰলে গ'লো
অ হাল চাল বোৱা নোবোৱা
অ আজিকালিতো ট্ৰেক্টৰে বোৱা হয় ন তাৰপিছত মই মাছ ধৰিব হে গৈছিলো পথাৰলে সেই তাকে খালোঁ আক ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোলেৰে বনাই মেলি বহুত টেষ্টি হয় ন খাইছা নাই তুমি
খাইছো এইবিলাক বস্ আৰু মানে এইবিলাক পাৰিলে খাই থাকিব লাগে মানুহে আজিকালি লোকেল শাকটো কম পৰিমানে খাই ন সেইকাৰণে খাব লাগে
স্বাস্থ্যতো বহুত খিনি ঠিক কৰে ন এইখিনি বস্তুৱে
কি ক অ সেইবিলাক ঠিক কৰি দিয়া ভা আহ বাকী ৰুঅ ৰুবলেতো হোৱাই নাইগে নাই নাই হোৱা
নাই নাই ৰুবলে হোৱা নাই আহ কঠিয়াটো অলপমান সৰু হৈ আছে মানে হ'বগে লাহেকে আৰু এসপ্তাহৰ ভিতৰত
উম উম আজিকালি অলপ খহ খেৰা মানুহ বিলাক গাঁৱল মানুহৰো কিছুমান আজলি উম উম
অ আজিকালি কম্পিটিচনৰ যুগ ন
কম্পিটিচন আছিল আৰু বহুত মানে টাইমতটো নালাগে যদি আকি পেলাই গৈ গৈ হাল বোৱাটো উঠি গ'ল ন বস্তুটো
অহ।
উম টেক্টৰে আজিকালি চব, চব মেচিনৰ মেচিনে আৰু।
হয় আৰু এনে তোমালোকৰ গাঁৱৰ ফালে মানে যদি গাঁৱত যোৱা পথাৰ আছে নহয়।
পথাৰ আছে, আছে।
খেতি কোনে কৰে ঘৰত।
খেতিতে দেউতাই আৰু দাদাকেইজনে কৰে আৰু আমি এনেই কঠীয়া। লৈ যাও। এনেকেই আৰু
আচ্ছা, এতিয়া গাঁৱত এনেই ফোন। ফোন-চোন কৰিছিলা চাগে ঘৰত।
অ' কৰিলো, কৰিলো ফোন কৰিছিলো এই ৰুবলৈ হ'ব আৰু। দুই, তিনিদিনমানৰ পিছত।
তেতিয়া যাবা নাই পিছে।
এনে লাগি দিব লাগিব দুদিনমান। তাৰপিছতু কি এইবিলাক দৰা কেইজন আছে। এজনক কেইজনে লাগি দিব।
অ' ভালে খেতি থাকে। থাকিব লাগে নিজে কৰিব লাগে।
উ কৰিলে ভাল কৰে-কৰে আমাৰ মই কৰো বাৰু আগতে এতিয়া অলপ উ মানে পঢ়া-শুনা কৰিব লাগিলে সেইকাৰণে মান লাগি থকা নাই বাৰু।
ওলালে লাহে কাৰণে মানে।
উম আহিলো।
এনেই পঢ়া-শুনা কিহৰ কি বিষয়ত কেনেকে ত পঢ়াৰ ইচ্ছা কৰিছা এতিয়া।
এতিয়া বাৰু বি এ টো খতম হোৱাৰ পিছত এচাই- চেচাই, পুলিচ-চুলিচ দিম আৰু
অহ।
উম।
এচাই কাৰণে প্ৰিপেৰচন?
প্ৰিপে‌চন সেনেকেই চলাই থকা হৈছে এনে আৰু কচিং চচিং এইবিলাক কৰা হৈছিলে।
অ এচ আই তো কেনেকুৱা চিষ্টতেমত সেটো হয় জানা নেকি মই ইমান ভালকে নাজানোঁ। মানে চিলেকচন প্ৰক্ৰিয়া লগতে
প্ৰথমে ৰিটেণটো পাতে তাৰপিছত ফিজিকেল লয় মেডিকেল লোৱা মেডিকেল হয় তাৰপিছত তাৰপিছতে ফাইনেল লিষ্টটো আহে আহ মানে কথাটো ক'ব গ'লে মানে এছ আই এক্সামটোৱে মেইন আৰু
এক্সামটো পাছ হোৱাৰ পিছতহে বেলেগ খিনি মানে
উম বেলেগ খিনি অ সেইখিনি সময়ো দিয়ে লগতে আৰু মানে? অলপ যদি ভালকে যদি পঢ়ি থকা থাকে তেতিয়াহ'লে ভাল আৰু
অ আৰু এনেই পেপাৰ দিছা নাই এক্সাম মানে এনে এনে গম পোৱা ভালকে কেনেকে কেনেকে দিব লাগে।
পঢাই য দি এইখনে গম পাওঁ আৰু এই হিষ্টি চিষ্টি এইবিলাক প্ৰশ্ন বেছি আহে আৰু।
আহ কি কি বিষয়ত বেছি আহে?
এৰিং আহে এইবিলাকে আৰু পেপ বিলাক একেই বা আজিকালি চব এক্সাম একেই আহে অলপ ফেচ ফেচ হয় আৰু।
অ' এনে ইণ্ডিয়ান হিষ্ট্ৰি নে আছাম হিষ্ট্ৰিটো বেছিকে আহে তাত।
চব চব। চব-চব আহে বুলি কৈ পাৰি হয় ইণ্ডিয়ান হিষ্ট্ৰি হওঁক বা বাকী হিষ্ট্ৰী বিলাকে হ'ল। চব দি দিয়ে, এচাই ন বস্তু অলপ ওপৰৰ লেবেলৰ আহে আৰু
অ'।
উম'।
আৰু এইটো মেথছ, ৰিজনিং সেইবোৰ অহা চাঞ্চ থাকে নেকি?
অ' সেইবিলাকো আহে। ৰিজনিং বা কাৰেণ্ট এফয়াৰ্চ এইবিলাকো আহে। সাহিত্যিক, সাহিত্যৰ ওপৰত আহে।
অহ।
এ চব চালে ভাল আৰু চব পিনে জ্ঞান লৈ থাকিলে ভাল আৰু সংবিধানৰ পৰা আদি কৰি সাহিত্য। লগতে হিষ্টি ক্ৰাইণ্ট, এভাৰেষ্ট ৰিজনিং। এইবিলাক চব চাই গ'লে ভাল আৰু।
আচ্ছা চব কোন কেনেকুৱা প্ৰশ্ন কাটিব সেইটো গম পোৱা নাযায় ন আগতীয়াকে।
গম পাই নাযায় মানে। কোনটো কি আহিব সেটো ধৰি নেপায় ন সেইকাৰণে। চব চাই গলেই ভাল আৰু
কিন্তু বিশেষকে হিষ্ট্ৰিটো বহুত বেছি আহে চাগে!
উম' হিষ্ট্ৰী আহে অ'। কোনোবা এবাৰ হিষ্ট্ৰী বেছি দি দিয়ে, কোনোবা এবাৰ ৰিজনিং বা সমাজ বিজ্ঞানৰ বিলাক ্ মানে চাই থকা বিলাকে আহে বাৰু কিন্তু এই কাৰেণ্ট এফেয়াৰ্ছ বিলাকে অলপমান দিগদাৰ কৰি দিয়ে। সদায় আপডেট থাকিব লাগে যে।
অ অহ। আচ্ছা এতিয়া তুমি মানে কিমান কিমানখিনি কমপ্লিট কৰিলা গে।
কমপ্লিট মানে সেনেকে নো ক'ত পাৰে পাৰো আৰু মানে যি কিছু মানে ক'চিঙৰ পৰা আদি কৰি আদি কিতাপ মোবাইল চব ব্যৱহাৰ কৰি আৰু চাই থকা হয় আও।
কচিং লোৱা হৈছে মানে।
কচিং লোৱা হৈছে অ।
অনলাইন নে অফলাইনত বেছি গুৰুত্ব দিছা।
কৰো মই তাৰপিছত গতিক অনলাইনতটো কৰো মানে চব ইজি আৰু কিবা এটা কৰিব লাগে কিবা এটা কৰিবই লাগিব কি হ'ল?
পাবৰ কাৰণে।
হয় বাৰু মোৰ মানে ভাইটি দুজন মান আছে সিহঁতক মই অনলাইনৰ এটা চেনেলৰ কিবা নাম জানখ নেকি মানে মনত থকাকে কিবা আছে নেকি?
উম, অফলাইন অনলাইন হয় অনলাইনৰ কচিং কৰিছিলে যদিও অলপ পেমেণ্ট অলপ কৰে আৰু কিছুমান চাই চাই আছে আৰু কৰ্চটো কোনটো কৰা কোনটো নকৰা অনলাইনতটো।
উম,
মানে কিছুমান দাম লয় কিছুমান কিছুমান যদি তটো চমিহাৰ কাৰণে ল'লে মানে অলপ মই অলপ পাহৰিছো বাৰু আগতে লৈছিলো বহুত হৈ গ লৈ থোৱা এনেকে এইটো ব চেম আছে কিছুমান মাহেকীয়া চিষ্টেম আছে চয়মহীয়া আছে এইবিলাকো পায়।
হয়।
অ, ইটো কিছুমান এপ আছে। স এ আদা টু ফৰ চছেভেন নেকি সনেকুৱা বিলাক আছে। সেইবিলাকতি চি জি ড কিবা কিবি সেইবিলাক কচিং শিকাই।
উম, অসমৰ এটা খুলিছিলে যে এইটো কি একাডেমি কি আছিল? আছিলে এইটো স্কট এমি নেকি আছিলে।
অ', অ', অ', সেইবিলাকতো ল'ব পৰা যায়। মানে মু শিকিলে হয় আৰু যাতে যি হ'লো।
অ', আৰু এটা কথা শুনিব পাইছিলো আমাৰ মৰাণ মৰাণ জনগোষ্ঠী যি আছিলে ন? কচিং আনিছিলে সিহঁতি।
মৰাণতো এইবিলাক সুবিধা কৰি দিছে বাৰু ল'ৰা ছোৱালীবৰ কাৰণে মানে মৰাণ জাতিটোৰ কাৰণে। বেংকিং হওক এ হওক বা এ পি এ চি কচিঙ হওক কাৰে চয়মহীয়া হয় নে কিছুমান ফ ফচিং কৰাই বাৰু, এইবিলাক লৈছো বাৰু মইও।
অ সেইবোৰ কিন্তু ল'ৰা ছোৱালীৰ কাৰনে বহুত খিনি সুবিধা হৈছে ন?
অ অ একদম জাতিটোৰ কাৰণে আগবঢ়াই নিয়াতো মানে বহুত অৱদান। আগবঢ়াই ছে বুলি ম
অহ
বাকী তোমাৰ মানে ভাইটি সকলে কিহে কৰিছে?
ভাইটিবোৰ ভাইটিবোৰ